হেল্ল' হেল্ল'
হয়, ভালনে আপোনাৰ?
আপুনি মোৰ মাতটো শুনা পাইছে অঁ ভালেই শুনা পাইছেনে মাতটো?
হয় হয় পাইছোঁ দিয়ক, আপুনি পাইছেনে?
অ হয় মই পাত পাইছো অপোনাৰ মাতটো শুনা।
হয় হয়, কি কৰিব আৰু যিহে আজিকালি ইমাল কেইদিন মানে ইমান বৰষুণ হৈছে। হয়।
আপোনাৰ চাৰিওফালে বৰ হুলস্থুল হৈ আছে।
হয় নেকি?
অকমান আহকচোন ভাল জাগালে।
হয় হয় ৰ'ব এতিয়া পাইছেনে ধুনীয়াকে, ৰ'ব ৰ'ব। হয় হয় দিয়ক ৰব।
আজিকালি যিহে ঠাণ্ডা পৰিছে এইকেইদিন কেইদিন মানৰ আগত গৰম হ'ল আৰু এইকেইদিন একেবাৰে ইমান মানে বৰষুণ পৰিছে।
অঁ' তাতে মানে মোৰ কি হ'ল কালি
হয় হয়।
কালি মানে অলপ বৰষুণত তিতিলো মানে। কালি পিকনিক খাব গৈছিলো বতৰটো বেয়া, বতৰটো মানে কি বহুত ভাল হৈ আছি লে ন' ত' তাৰ কাৰণে মানে পিকনিক খাব গৈছিলো বৰষুণ ষুণ তিতিলো, তিতাৰ পিছত এতিয়া একে গোটেই চৰ্দি।
হয় হয় দিয়কচোন, আজিকালি যিহে বৰষুণ হৈছে কালি গোটেই দিনটোৱে বৰষুণ হৈ আছে।
হয় হয় মানে সেই বৰষুণতে তিতিলো ন' মানে কি আৰু মানে বৰ অশান্তি চৰ্দি লাগিলে, কি কৰিম কি নকৰিম।
তাকেই আৰু তাকে আজিকালি মানে বৰষুণত তিতিলে পতককে হয় যায় বেমাৰটো ন'।
হয় হয়, বৰ আৰু মানে বিশেষকে ইমিউনিটি টো আজিকালি বহুত কম হৈছে মানুহ বিলাকৰ, অকমান কিবা হ'লেই বেমাৰ হ'লে মানে ঔষধ খায়, পিল খাই, টেবলেট খাই- ঘৰুৱা অঁ' ব্যৱহাৰ ঘৰুৱা উপচাৰ একো নকৰে ন' ত' তাৰ কাৰণে মানে আজিকালি অকমানতে হৈয়ে যায় বেমাৰ আজাৰ বিলাক।
হয় হয়। আৰু আমি আজিকালি আমাৰ বেমাৰ হ'লেই আমি মানে- খালি এনি টাইম মানে ঔষধে খাই থাকো পিল পিল পিল পিল। যোনটো কাৰণে আমাৰ মানে হেৰিখন মানে বেয়া হৈ গৈছে। আমি বেছি পিল খোৱা মানে ঔষধ খোৱা আমি ভাল নহয়। খাব লাগে।
হয় খাব লাগে, মানে পৰাপক্ষত আমি মানে ঘৰুৱা যিটো অ', ঔষধি যো ঘৰুৱা যিবিলাক ঔষধ থাকে সেইবিলাক সেৱন কৰিব লাগে। তাৰ পিছতহে আমি মানে আয়ুৰ্বেদিক হওঁক, এল'পেথিক হওক তাৰ পিছতে আমি ডক্তৰৰ ঔষধ বিলাক সেৱন কৰিব লাগে।
হয় হয়। আৰু মানে কি হয়, আজিকালি মানে চোন আমি মানে এনি টাইম কিবা এটা হ'ব, মূৰ বিষ হ'ব, ঔষধ মূৰ বিষ হ'ব ঔষধ-ঔষধ-ঔষধ খোৱাৰ ফলত মানে আমাৰ কি হৈ যায়, আমাৰ মানে হেৰি আমাৰ কষ্ট পাই ন' বহুত ঔষধ খালে আমাৰ ক্ষতি হয় বহুত, বহুত ক্ষতি হয় আমাৰ।
কি কৰে ঔষধটো এতিয়া আমি খালো, খোৱা অকণ সময়হে আমাক মানে বজাই দবাই ৰাখিব যে ঔষধটো খাইছে কাৰণে এঘন্টা দুঘণ্টা কিন্তু তাৰ পিছত আকৌ হ'ব, এতিয়া মূৰৰ বিষত যেতিয়া ঔষধটো খালো, খোৱাৰ পিছত আমি অকণ সময়ৰ কাৰণে আমি ঠিকে আছে। আমি অকন সময়ৰ কাৰণে অকনমান ৰেহাই পাইছো। কিন্তু তাৰ পিছত চাব আকৌ হ'ব তেনেকে পেটৰ বিষৰো। অকমান খাই দিলে ৰেহাই পোৱা যায় তাৰ পিছতো আকৌ হয় ন। একেবাৰেতো ঔষধ খাই দিলে একেবাৰে ভাল হৈ নাযায় দিয়কচোন।
হয়, হয়, দিয়কচোন! এতিয়া আপুনি এটা আপোনাৰ মূৰটো বিষাইছে আপুনি পিলটো ধৰি ল আপুনি খাই দিলে তাৰপিছ আোনাৰ মানে ভাল হৈ গ'ল আপোনাৰ মানে এক দুই মানে এক দুই ঘণ্টা ভাল হৈ হ'ল। আকৌ এক দুই ঘণ্টাৰ পিছত আকৌ হ'ব আপোনাৰ হয়।
অ', সেইকাৰণে মই মানে পৰাপক্ষত যিটো ঘৰুৱা ঔষধি পোৱা যায় যিবিলাক আমাৰ মা আইতাহঁতে বনাই।
হয়, হয়।
খাবলৈ চেষ্টা কৰো। তেতিয়ালৈ মানে এপালি দুপালি খাই দিলে মানে পৰাপক্ষত একদম ভালেই হৈ
হয়, হয় দিয়কচোন! এতিয়া আপোনাৰ এতিয়া কি হ'ল আপোনাৰ এতিয়া আজিকালি যিহে গৰম পৰিছে হয়নে? আমি গৰমত মানে দুপৰ টেঙা পাত খুব খাব লাগে।
অ', নহ'লে পেটৰ বৰ অশান্তি কৰে। গৰমত আমি মানে পৰাপক্ষত পুষ্টিদায়ক খাদ্যই খাব লাগে। আমি গৰমত এতিয়া মা মছলা খাদ্য খাওঁ ন, মা মছলা মানে আমাৰ পেটটো এনেই আমি ভিতৰি গৰম হৈ থাকো হয় নে নহয় কওকচোন পেটৰ পাচন তন্ত্ৰবলাক গৰম হৈ থাকে। তেতিয়া যেতিয়া আমাৰ মা মছলাবিলাক আকৌ আমি সেৱন কৰো। বাচন তন্ত্ৰবিলাক অতিশয় গৰম হৈ যায় ন। ত' তাৰ কাৰণে আমাৰ কেতিয়াবা গ্ৰহণী হ'ব পাৰে। পেট বেমাৰৰ পেট বেয়া হ'ব পাৰে। ত' পৰাপক্ষত আমি মানে সচৰাজাতীয় খাদ্য খাবই নালাগে। তাৰ সলনি আমাৰ যিবিলাক বন ঔষধি পোৱা যায় মানিমুনি, ভেবেলী লতা, নৰসিংহ সেইবিলাক আমি সেৱন কৰিব লাগে।
হয়, হয়, আৰু আমি গৰমত মানে আমাৰ পাচন তন্ত্ৰয়ে কোনো খাদ্যি হজম কৰিব মানে নকৰে, এতিয়া আমি মানে দোকানত গৈ আপোনাৰ এতিয়া কল্ড ড্ৰিংকচ হওঁক। তেতিয়া ধৰি লওঁ আপোনাৰ ফাষ্ট ফুড হওঁক খাই দিওঁ। পিছত আমাৰ সেইটো প্ৰথম সময় কাৰণে আমি জিভা মানে লোভ সামৰিব নোৱাৰে খাই দিওঁ। কিন্তু পিছত সেইটো যে আমাৰ কিমান ডাঙৰ ৰোগলৈ পৰিৱৰ্তন হয়। সেইটো তেতিয়াতো আমি একো কৰিব নোৱাৰো দিয়কচোন আৰু এতিয়া আপোনাৰ আপোনাৰ বেমাৰ হ'ব গোটেই ঘৰখনে মানুহেই মানে কিবা টা হৈ পৰিব মী পুৰা একদম ডাঙৰ কিবা মানে পৰি হয়, হয়, সময়ৰ সৃষ্টি হ'ব দিয়কচোন ইমান ডাঙৰ সন্মুখীন হ'ব লাগে। এতিয়া আপোনাৰ
আপুনি মানে কথাটো ঠিকেই কৈছে। এতিয়া এখন ঘৰৰ বেমাৰ হোৱা মানে গোটেই ঘৰখনৰ মানুহখিনি মানসিক অশান্তিত ভোগে হয়। কাৰণ ঘৰত এতিয়া চাওঁক ঘৰত কাৰোবাৰ এজনৰ বেমাৰ হোৱা মানে গোটেই ঘৰৰ খোৱা বোৱা নাইকিয়া নাইকিয়া হয়।
হয়, দিয়ক।
ডক্টৰ লগত দে সেইটোয়ে তেওঁৰ পিছতে ই অহৰহ লাগি থাকিব লগা হয়। ড ডক্টৰ-ডক্টৰ-ডক্টৰ ফালে লৈ যাব লাগে ডক্টৰ পৰা আনিব লাগে। এনেকুৱা এটা মানে জড়িত হৈ থকা যায় ন। ত' চবৰে মন চনবিলাক ভাল হৈ নাথাকে। ত' তাৰ কাৰণে মানে এখন ঘৰত হোৱা মানে চবৰে অশান্তি হয়। ত' তাৰ কাৰণে আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব।
হয়, হয়, আৰু আজিকালি মানে কেঞ্চাৰ ৰোগবিলাক মানে মানে সঘনাই হ'বলৈ লৈছে। আৰু এইটো কি কয় কেঞ্চাৰ কেঞ্চাৰ ৰোগটো মানে প্ৰথম ষ্টেজত গম নাপায়। একেবাৰে লাষ্টৰ ষ্টেজত মানে গম পাই তেতিয়া মানুহটো মানে মৰাৰ সময় হৈ যায় হয় দিয়কচোন, কিমান দুখ লাগে ন?
হয় হয় এতিয়া মানে কিছুমান এতিয়া কিছুমান আৰু এনক থাকে নিজৰ চেকআপটো ডেইলি চেকআপ ডেইলি কৰে, কিন্তু তাৰ মাজতে বহুত মানুহ আছে ন যে ডেইলি চেকাআপ নকৰে ত তেনেকুৱা মানুহ বিলাকে মানে কি হয় ভিতৰত কি হৈ আছে কি নহৈছে একো গম নাপাই, অ মোৰ পেটৰ বিষ এই হৈছে আৰু কিবা খোৱাৰ কাৰণে হৈছে বুলি থৈ দিয়ে।
অঁ আৰু কিছুমানে নোৱাৰিও হয় হয় আৰু কিছুমানে নোৱাৰিও দিয়কচোন। হয় হয় কিছুমানে নোৱাৰেও মানে ঘৰৰ অৱস্থা ভালো নহয় দিয়কচোন, সদায় চেকাপ কৰা সদায় কেঞ্চাৰ বেমাৰ মানে আপোনাৰ এতিয়া ধৰি ল আপুনি ত হেৰি কৰিছে আপোনাৰ যোনে পইচা বেচি থাকে কেঞ্চাৰ ৰোগৰ পৰা আপুনি সাধাৰণ ৰূপে বাচিব পাৰিব। আপোনাৰ যোনে পইছা নাই বাচা মানে ইমান হেৰি নাই আৰু। আজিকালি মানে পইচাই চব হৈ পৰিছে যে।
হয় দিয়ক আজিকালি দুুনিয়াত ঠিকেই আছে, পইচা নহলে একো একো কাম কৰাতটো অসম্ভৱে ন? আজিকালি মানে মানুহক জীয়াই থাকিবৰ কাৰণে পৰিমান পৰ্যাপ্ত পৰিমানে ধন টকা পইচা পইচা লাগিবই হয়নে নহয় কওক?
তাকে আজিকালি ধন সম্পত্তি মানে চব লাগিবই, আৰু আজিকালি মানে ছোৱালী ল মানে ল'ৰাতকে ছোৱালী কোনো গুণাই কম নহয় দিয়কচোন।
হয় হয় আজিকালি মানে মহিলাসকল সবফালেদি অগ্ৰগতি লাভ কৰি আহিছে, স্বাৱলম্বী হৈ আহিছে, তেওঁলোকে নিজৰ খোৱা বোৱা নিজৰ পঢ়া শুনা সকলো ফালৰ পৰা যত ন নিজেই লব পৰাকে নিজৰ ভৰিত নিজে থিয় দিব পৰাকে তেওঁলোক মানে স্বাৱলম্বী হৈছে।
হয় হয় চৰকাৰেও বহুত সহায় কৰিছে দিয়কচোন।
এই ক্ষেত্ৰক আমি চৰকাৰকো ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিব লাগে যিহেত তু মানে চৰকাৰখনে মহিলা সকলক আঁচনি দিছে। উম ল'ৰা ছোৱালী সকলক বা ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে আচ আঁচনি দিছে তেওঁলোকে ত শিক্ষিত অসম এখন শিক্ষিত ভাৰত এখন খন গঢ়ি তুলিছে ন, ত' তাৰ কাৰণে আমি চৰকাৰৰ ওপৰত সদায় স্বয় কৃতজ্ঞ হৈ থাকিব লাগিব।
হয় দিয়কচোন, আৰু আগতে আমাৰ অসমখন ইমান হেৰি নাছি ছিলে আৰু এতিয়া মানে পোৰা অসম অসমখন মানে নামটো শুনিলে কিবা এটা মানে জিলিকনি উঠি যায় আৰু। মনটো।
এতিয়া মানে অসমখন বেলেগ দেশৰ লগত সমানে ফেৰ মাৰিব পৰাকে ফেৰ মাৰিব পৰাকে মানে উপযুক্ত ত হৈ গৈ আছে উন্নত হৈ হৈ গৈ আছে, উন্নত প্ৰযুক্তিবিদ্যা যিমান আহি যায় সিমান মানে দেশখন আমাৰ উন্নত হৈ হৈ গৈ আছে।
হয় হয় আৰু মানে আপুনি কি হৈছে আজিকালি মানে চৰকাৰে বিভিন্ন আঁচনি দিছে মহিলাসকলক, এতিয়া ধৰি ল এতিয়া হেৰি কেইদিনমানৰ আগতে অৰুণোদয় দিছে মানে অৰুণোদয় দিছে। দহ হাজাৰ টকাকৈ আঁচনি দিছে বাহ, আজিকালি মহিলাসকলক মানে নিজেই নিজৰ ভৰিৰ ওপত মানে- থিয় হবলৈ চৰকাৰে মানে দিছে আগতেতো সেইবিলাক নাছিলে। মানে ছোৱালী মানুহ মানে হয় হয়, ছোৱালী মানুহ- টোৱে ডাঙৰ হ'ল বিয়া হব লাগে ঘৰত ভাত বনাব লাগে সেইয়াই আৰু হয়নে? আজিকালি একদম পুৰা আৰু হয় হয়, আজিকালি- বেছিভাগ মানে ঘৰত মানে মাইকী মানুহেই চাকৰি কৰে। হয় হয়। আৰু মানে চৰকাৰৰ মানে যোনখিনি সেই ধন ধন পইচা পাইছে- সেইখিনি দিয়ে বেছিভাগেই ঘৰ সম মানে ঘৰ- পৰিবাৰতটো চলাইছে আৰু ঘৰ পৰিয়ালটো।
হয় হয়, আজিকালি মহিলাসকল স্বাৱলম্বী হৈছে শিক্ষিত হৈছে যাৰ কাৰণে, - সমানে সমানে দেক সমানে সমানে পুৰুষৰ লগত ফেৰ মাৰিব পৰা হৈছে। তে তো তাৰ কাৰণে আমি চৰকাৰখনৰ ওপৰত চিৰ কৃতজ্ঞ আৰু মানে বিশেষকে আগ- আগৰ দিনত এনেকুৱা হৈছিল যে আগৰ দিনত ক'ব গ'লে পুৰুষসকলে ইমান শিক্ষিত নাছিল আজ- আগৰ দিনত চব খেতিয়ক তেনেকেই আছিল ত' এতিয়া বৰ্তমান পুৰুষসকল শিক- শিক্ষিত হোৱাৰ লগতে মহিলাসকলো শিক্ষিত হৈছে শ্ৰাৱ-
হয়।
অমবী হৈছে, আপোনাৰ দেশখন উন্নত- উন্নতি উন্নতিত অগ্ৰগতি হৈ গৈ মানে- উন্নতিত অগ্ৰগতি হৈ আছে।
হয় হয়, এতিয়া আপোনাৰ কি হৈছে অসম মানে নামটো শুনিলে কিবা এটা মানে- আনন্দত মনটো নাচি উঠে জানে। অসমখন এনেকুৱা লাগি গৈছে আৰু পুৰা জিলিকনিৰ দেশ আৰু, হয় হয়। হয় হয়।
অসমখনন বুলি নহয় গোটেই ভাৰতখন একোহতে পিছপৰা নহয় মানে- চাব উৎসৱৰ দিশৰ পৰাই হওক কিমান উ কিমান দিশৰ- পৰা আগবাঢ়ি আছে হয় নে?
উম উম'
বাৰু যি কি নহওক দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় হয়, মোৰো ভাল লাগে শুভ ৰাত্ৰি দিয়ক।
আকৌ ক কথা পাতিম দিয়ক।
হয় হয়, ময়ো কথা পাতিম দিয়ক শুভ ৰাত্ৰি দেই। হয় হয়।
ধন্যবাদ।